হেল্ল' হেল্ল'
হেল্ল' কি কৰি আছা
মই এনে বহি আছিলো শ্বপিঙত বৈছিলো শ্বপিং কৰি আহিলো তুমি
মইও বহি আছো মইও ওলাই গৈছিলো অলপ আগত
অ
কি কি শ্বকিং কৰিলা হয় মই ভাল পাওঁ তুমি ভাল পোৱাানে
অ ভাল পাও মই এয়া ঘৰৰ বস্তু ললো কিছুমান আৰু কাপোৰ কানিও লৈছো বিশালৰ পৰাই গৈছিলো বিশালত আনিবা গৈছিলো হেল্লো অ তুমি কৰ'ৰ পৰা বজাৰ কৰা
ময় বিশালতে যাওঁ বিশালৰ পৰা ঘৰুৱা বস্তু আনো
আৰু কি ক ন কাপোৰ কনেলোৱা না
হয় হয় ত
অ
কটনৰ কাপোৰ গ উম, ধুনীয়া। মই কেইটামান আনিছো গৰম। ত পিন্ধা।
হ
কটনৰ কাপোৰ। ধুনীয়া-ধুনীয়া কাপোৰ। পৰা আহিছে।
আম কেনেকে বা তাতে
আৰু গা
অ ভাল ডিচকাউন্ট দিয়ে। ন।
ভাল অ ভাল ডিচকাউন্ট দিয়ে। ধুনীয়া আৰু ঘৰুৱা সামগ্ৰী কিছুমান বিলাকো ভাল তুমি কি-কি কৈছ, শ্বপিং কৰিলা।
মইতো এয়া মই খালি মই খালি ঘৰত বস্তু আনো দালি চিনি, সেইবোৰৰে আনো মই কাপোৰ লৈ পোৱা নাই মানে কাপোৰ লবা মন আছিল। কিন্তু লোৱা নাই।
ল'বা-ল'বা। ধুনীয়া-ধুনীয়া কাপোৰ আহে।
অ আৰু তুমি বেলেগ মাৰ্টত যোৱা নে আজিকালি ওলাইছ যে এম মাৰ্ত, এম বজাৰ নে কি-কি সেইবোৰ কি লোৱা তুমি?
এম বাজাৰত, এমবজাৰত গ'লেও কাপোৰে লওঁ সামগ্ৰী ইমান লোৱা নাই তাৰ পৰা কাপোৰ-কাপোৰ কানিয়ে লওঁ। এম বজাৰত যাও, ভি মাৰ্ট, উম' কাপোৰ হয় তাত ঘৰুৱা সামহ বস্তু। টো আছে। ল'ৰা ছোৱালীৰ স্কুলৰ টিফিন। খেলা বস্তু সেইবিলাকো আছে।
অ পোৱা যায় নেকি মইতো গমেই পোৱা নাছিলো।
অহ,
আজিকালি চব বজাৰ হৈ গৈছে ন মলে খুলিছে ন বেছিভাগতো অ' আৰু। অ' মলে আৰু এইটো অনলাইনতো কৰা যায় নহয় আজিকালি শ্বপিং।।
হয় অনলাইনো কৰো আমি ইয়াত ওচৰ উ'ম উ'ম অনলাইনত অনলাইনতো কিছু কাপোৰ ধুনীয়া ধুনীয়া ভাল, ভাল প্ৰাইচতে আহে।
অ' অ' অ' আৰু ত আপোনাক মানে ফটোত কৰি লাগিলে।
হয়, হয় সোন লাগিলে সোনকালে আনিব পাৰি।
অ' আৰু হয়তো এই লাগিবই মিনিমাম আপোনাক সেইকাৰণে অ' এ! তাৰে বদলি এনেকে যোৱা ভাল ন।
এ! গ্ৰচৰীৰ বস্তু বিলাক আনিব এইবিলাক ত যাব লাগে আৰু ওচৰতে পোৱা যায়। হয়।
অ' তুমি মানে এইটো এসপ্তৰ শ্বপিংটো একবাৰতে কৰা না এসপ্তাহ একেলগত কৰা না একমাহৰ একেলগত কৰা।
মই এমাহৰটোৱে কৰি লওঁ।
অ ডিচকাউণ্ট পোৱা যাই ন মই চাইছিলো এবাৰ। অ' ডিচকাউণ্ট পোৱা যায় তেতিয়া
ডিকাউণ্ট পোৱা যায় বহুত।
এঘাৰ হাজাৰ অ' মই চাইছিলো এবাৰ এজন মানুহে ল আছিল এঘাৰ হাজাৰ হৈছিল তেওঁক দচ দহাজাৰ হৈ গৈছে এ হাজাৰ মাফ হৈ গৈছে পুৰা ডিচকাউন্ট দি দিছে অ' আৰু কি কি লোৱা তুমি
মই ঘৰুৱা যেনেকুৱা মই নাই চেনী চাহপাত
অ 'আৰু
ঘৰুয়া - চেনী চাহপাতৰ পৰা এ হে বিৰিয়ানী চাউল তাৰ পৰা বহুত দালি -চালি চাবোন দালি চাবোন তাৰ
অ' আৰু এনে ঘৰৰ যি বাচন বৰ্তনো পোৱা যায়। বাচন সেইবোৰ
হয় তাত পোৱা যায় বাচন বৰ্ত-
হেল কো অ আৰু চব বস্তুে এভেইলেবল আছে ন আজিকালিো তাতে যেনে তোমাৰ ক কপিও লাগিল যদি
পোৱা যায় হয় কপিও পজায় কপি ল'ৰা ছোৱালীৰ পেন্ঞ্চিল উম চব পোৱা যায় মানে একো বাকী নাই আৰু ধুনীয়া দামত পোৱা যায় মানে
আৰু কি কি লোৱা তুমি বিশেষকৈ কি লোৱা
বিশেষকৈ মই ঘৰুৱা যিবিলাক ব্য্ৱহাৰ কৰা যায় সদায় সেইবিলাক লৈ হেণ্ডৱাছ চাবন
অ সেইবোৰে লয় অ অ অ এনে অনলাইন চপিং কৰা
অনলাইন কৰো অনলাইনৰ যেনেকুৱা মই বস্তু কাপোৰো লওঁ অনলাইনত
অ অ আৰু কি কি এপ ইউজ কৰা
আৰু মিছ' এপ ইউজ কৰোঁ
অ আছব চবিও ইউজ কৰা চবচিত কি পোৱা যায়
চবচিত মানেত বহুত ভাল বস্তু পোৱা যায়
উ কিটচন খাল বাচ্ছাও বিলাকো পোৱা যায় ন
কিীটছৰ সকলোৰে পোৱা যায় মাইকী মানুহৰ মতা মানুহৰ চবৰে
অ
সৰু মোৰ বস্তুৱে পোৱা যায়
আৰু আৰু তুমি কি মানে কি কয় এ সৰু পোৱালী বিিলাকৰ ক'ৰ পৰা ভাল হয় মানে কাপোৰ লোৱা মই যে এজন ল'ৰা এাক গিফ্ট দিম বুলি ভাবিছিলো সৰু ল'ৰা
অ বিশালতো গৈ আনিব পাৰা বিশালৰ পৰা আনিব পাৰা। এমবজাৰৰ পৰা আনিব পাৰা এমবজাৰত বিশালৰ পোৱা যায় বিশালতো ধুনীয়া কাপোৰ আছে এমবজাৰতো ল'ৰা ছোৱালীৰ ধুনীয়া কাপোৰ।
কাপোৰো থাকে আৰু গিফ্টো বোৰ ধুনীয়া ধুনীয়া থাকে না।
হয় -হয় বহুত ধুনীয়া ধুনীয়া থাকে
অ' অ' আৰু এ এতিয়া গৰম দিন আহিছে গৰম দিনত। পানী গৰম দিনে আহিছে ন গৰম দিনত পানী বটলো বহুত লাগতিয়াল হৈ যায় নহয় ফ্ৰিজত থ'ব কাৰণে। আমি বিশালত গ'লে কম দামতো। পোৱা যায় ন'
পোৱা যায় বহুত ধুনীয়া ধুনীয়া বটল কম দামত পোৱা যায় বিচালে বহুত। বে বহুত ভাল বস্তু পোৱা যায়। মই বটল পানী বটল যিমান সামগ্ৰী আছে মই তাৰ পৰাই লওঁ।
অ- অ তাতে পোৱা যায় আৰু। ন আৰু এম বজাৰ। কাপোৰ ৰোৱা কৈছে আৰু কিবা মাৰ কিবা শুনা পাইছিলো। কলকাতা মাৰ্ট বুলি কেনেও কোনা কৈছিলে এবাৰ।
ফেন মাৰ্ত ভিটো হয় হয় স্মাৰ্ট বজাৰ স্মাৰ্ট বজাৰো আছে। স্মাৰ্ট বজাৰৰ পৰাও বস্তু ল'ব পৰা যায় মই হয় হয় বহুত বস্তু পোৱা যায় কাপোৰ। কাপোৰ কানি সব চব বস্তু পোৱা যায়। বজাৰ ন'
অ আচ্ছা -আচ্ছা আৰু খাও এই যে ফ্ৰুটচ টো পোৱা নাই যে ন। তাজা বস্তু বোৰ নাপায় নেকি চব্জি তবজি ফ্ৰুটছো পোৱা যায় অ 'বা অ' মই ভাবিছিলো গুৱাহাটীত নাৰন াৱালাে খালি পোৱা যায় বুলি কেনে
নাই নাই স্মাৰ্ট স্মাৰ্ট বজাৰত পোৱা যায়।
অ'
যাবা তাতে।
আৰু হা।
তুমিও বজাৰ কৰিবা তাৰ পৰা ভাল-ভাল বজাৰ পোৱা যায়।
অ কৰিম দিয়া কৰিম দিয়া।
যি বস্তু,
হয়। পোৱা যায় অ' আৰু লোকেল মা আজি লোকেল মাৰ্কেটত যোৱা কি নাই আজিকালিতো হয় ন নহয় গম পোৱা নাযায় লোকেল মাৰ্কেট। বোৰ যে হৈ সাপ্তাহি বজাৰ।
হয়-হয়-হয়। যোৱা যাও তাতেও।
অ' আমাৰ ইয়াতেও হয়। কোনো বা চিটি-চিটিৰ জাগাত কম কোৱা হৈ গ'ল ন আজিকালি।
অ' হয়-হয়-হয়-হয় ইয়াতে সপ্তাহিক বহে হয় লোকেল চবজি পাব হলে। সপ্তাহীত বহে। চেটাৰডে বিলাক শনিবাৰে মানে।
শনিবাৰে বহে।
শনিবাৰে বহে পাচলিবলাক হয়।
অ-অ-অ ফ্ৰেছ চবজিবোৰ অ' আৰু স্মাৰ্ট বজাৰতো যাব পাৰে। স্মাৰ্ট বজাৰতটো যাব পা যায় না।
হয় স্মাৰট। বজাৰতো তাতে ফ্ৰুটছ,
কিনি পাইছা নেকি তুমি ফ্ৰুটছ।
ফুটচ-ফ্ৰুটছ মই এতিয়ালৈ তাৰ পৰা লোৱা নাই। গৈছিলো তাৰ পিছত কাপোৰহে ললো কাপোৰ ললো আৰু। বেলেক বস্তু ললোঁ।
অ-অ-অ মই ভাবি আছো স্মাৰ্ বজাৰ ফ্ৰুটছবোৰ বা কেনেকে হ'ব সেইটোয়ে নাজ নাজানো খাই মানে পেকেটত ভৰা থৈ দিয়ে ন পেকেটত ভৰাই নাই এনে খোলা কৰি থৈ, পেকেটত ভৰা থাকে। অ' ভাল হ'ব কি নাইবা।
ভালে হ'ব।
ভালে হব ন।
উম, ভালে হ'ব ধুনীয়া পেকেজিং কৰি থয়।
অ' পেকিংন কৰি থৈ দিয়ে।
তাত
ভাল ল, মানে কেনেকা এপ এটা এটা এটা কৰি থৈ না আধা কিল, সেনেকে হিচাপত থয়।
সেনেকুৱা হিচাপে আধা কিলো বা পোৱা হিচাপে পেকেটত সেটো পৰিমাণ হিচাপে সিহঁতে ভৰাই থৈ দিয়ে
অ অ ত তাৰপিছ এৰা এটা কৰি থৈ দিয়ে। টো নয়ন দাৰত দেখা পাইছো ন এই
আহ আহ।
এটা ফল যেনেকা।
অঁ অঁ তাতে মই আঙুৰ দেখিছোঁ আঙুৰ পেকেটত ভৰোৱা হৈ থাকে। অহ নাৰিক কলো দেখিছো নাৰিকলো তাত বেছিছে।
বাহ ভালে নহ যে। আজিকালি বেৰত নাগে চব। ।
অহ পোৱা যায় হয় তাত। চব পোৱা যায় মানে যি বিছা চাৰিলে নাৰিকলো বেছি আছে। ছিলে নাৰিকলো পোৱা যায়।
আৰু বিহু আহিলে আমাক লাগে নহয় নাৰিকল নাৰিকল পি পিঠা বনাব আৰু বজাৰতো বহুত দাম বৰ দাম বাঢ়ি যায় আৰু তাততো ডিচকাউণ্টো পোৱা যায় চাগে ন?
ডিছকাউণ্ট পোৱা যায় হয়।
হয় ন?
হয় হয় তুমি অ তুমি তাত বজাৰ। কৰিব পাৰা। দিয়া হ'ব নহলে অ হ'ব হ'ব দিয়া হ'ব অ ৰাখিছো আহ মোৰো ভাল লাগিল দিয়া হ'ব।